স
কি কৰিছা?
এ আছিলো এনে বঢ়ি মানে তুমি
ময়ো আছো আৰু এনেই বহি
উম ভালে হল তুমি ফোন কৰিছিলা ময়ো তোমাক ফোন কৰিম বুলি ভাবিয়ে আছিলো তেতিয়া মানে কথাটো আধাই থাকি গৈছিলে যে মনত আছে নে নাই কি কথা পাতিছো হেল্ল',
মই পাহৰি থাকিলো পাহৰা বেমাৰতো আ
এহ্ হে ৰব বাৰু ময়ো পাতকে পাহৰি থাকিলো এতিয়া মনতে আছিলে নহ অ অ কিহত প যে মনত পৰিলে তোমাৰ এইটো ছচিয়েল মিডিয়া অঁ ইনষ্টা চিষ্টাগ্ৰামৰ পৰা পৰিচ্ছাতা পোৱালি গলে চোৱা পঢ়া যে
আহ পোৱালি গাল মানে এতিয়াৰ পৰা আৰু পকি গল পুৰা
এতিয়া থাকিব লাগেই বাৰু কি খালা
মই নাই একো খোৱা নাই তুমি কি খালা অ খালো খালো পাঁচটা খাই
অ হ পাহৰিলাই
তুমি কি খালা?
মই অৰ্ডাৰ কৰিছিলো কিবা কিবি সেয়াকে খালো আৰু এনেকে মম' আৰু চাওমিন চিকন মম চিকেন চাওমিন।
অ অ
বাকী পঢ়া নাই
পঢ়া নাই বাৰু তুমি
ত কৈ মোৰ তোমাৰ এইগাল বতৰৰ কাৰণে এতিয়া মানে কফে বহি যোৱা নিচিনা হৈছে দেখোন পতককে মাতটো দেখোন ৰখি ৰখি যায় দেখোন মানে নোলোৱা হৈ যায়
এক একে একেই ছেম
বতৰ দালৰ কাৰণেই হৈছে
মোৰ বাইশ তাৰিখৰ পৰা এক্জাম কিন্তু মই এতিয়ালকে পঢ়
এ ইমান দেৰি িক যে কিহৰ কাৰণে
এক্জাম আমাৰ জানো কিয় দেৰিকে হৈছে এইবাৰ
মান তোমাৰ কি জুলাই কি ক্লাছোন্ধ দ ছুটি দিব নেকি
উম পোন্ধৰ দিনে দিব আমাৰ
উম
তোমালোকক তো পুৰা ত্ৰিশ দিন দিবানে কি
আমাৰতো এতিয়া বাৰু তোমাৰ নায়ে না আমাৰ তোমাৰ হ'বহে ষ্টাৰ্ট হোৱাইে নাই বাৰু
উম
মই ছাগ তুমি আকৌঢি শুনি আছেনেহ হৈছে তুি পিছাগেহলে তই ফোনক অলপ দেৰিকে ফোন কৰিম বুলি ভাবিছো দাুি কৰিলো বাৰ ভালেই হ'ল
অ মই পঢ়া নাই দেৰিতে পঢ়িম অান এতিয়া মানে মোৰ পঢ়িবচ আহিব মন যোৱা নাই
হা
পঢ়িব পঢ়িব এতিয়া মন যোৱা নাই আৰু মন নগলে মানে পঢ়িলে যে যে পঢ়াত মনেই নবঢ়ে উম এনে দেখাবলৈ বহুতকাহে হয়
কি আছে এনেই তোমাৰ
আমাৰ ইংলিছ
ইংলিছ ন তোমাৰ কি কটা ছটাই নাই জানো চাবজেক্ট
উম উম
কি কি
ইংলিছ এছামিছ এনেকে আছে
এই কি বেছি কি কোনটো ভাল পোৱা
ভালতো মোৰ ইংলিছেে লাগে আছামিচ যে মই হাঁ আছামিছ ম মতে হয় আৰু আছামিছে নোৱাৰো ভালকে
ময়তো নোৱাৰো ময়ও নোৱাৰো তো ভালকে
ম আছামিচ খিনি মই পঢ়িব মানে যেনে তেনে পঢ়ি দিম কিন্তু লিখাতটো
আৰু চবতকে মানে বেয়া মানে আছে সচাকে পোৱা ন
আছামিজ নহয় মেথছক পাওঁ আছামিজটো ইমানো মানে হেৰি নহয় আৰু
অ মেথছটো মানে ছোৱালী মানুহে আৰু মেথছ নোৱাৰিব আৰু মেথছ বেয়া নাপাব আৰু মানে হ'বই নোৱাৰে
তোমাৰ মেথছ বেয়া লাগে নে
অ কেল ন এইব
উম কোৱা আৰু
ভাইটে কি কৰিছে সেই কিব
ভাইটি নহয় নহয় ভন্টি
অ ভটি অ মইাৰ উল্টা পো্টা হৈ গ'ল মইৈাই উল্টা পো্টা হৈ গল ভণ্টিয়ে কি পতাই পঢ়ছে নহ নাই তাইোতো পৰীক্ষা চাগে ন
তাইৰো অ হ'ব বাইশ তাৰিখৰ পৰাই নেকি তাইৰো অঁ বাইচ নহয় তাইৰ তাইৰ জুলাই অ হ'ব হ'ব জানো কেতিয়া হ'ব তাইহে জানিব
উম বাায় একজনী তুমি এনেহে হলা হয় একো দেখোন তুমি দেখোনটা পতাইে নাই ভনী আৰু কেতিয়া কি পৰীক্ষা একো তুমি গমেই নবোৱাা কিহৰ কাৰণে তুমি বাইকজনী হ'লাহে
সেইটোয়েতো তাই বায়েক হ'ব লাগিছিলে
বেচেৰি তাই চাগে ভাবেে থাকা মোৰ এই বাাজীয়ে নহয় ন তে নাজানে মোৰ কথা কিয় মোৰ বাহ হ'ল বুলি এনেকে ভাগিব কেইদিনমানৰ পিছত সেই
ককাইে পঢ়াই আছে পঢ়ি আছে বাৰু তাইও
উম মইো এইগালে বাহিৰতে এনে ওলাই মেলি তাত বতৰ কেনেকুৱা
ইয়াত বতৰ আহ বৰুণ চৰষণ দিয়াাইাৰু দিব নেকি ৰাতি
বৰষুণ দিনা আমাৰ আমাৰ ইয়াত বৰষুণ বৰষুণ দিিয়ে আছে এতিয়া ৰখিছে বাৰু বৰষুণ দিয়ে আছে ক'ব গ'লে ইয়াত
অ অ
মানে সেইফালেতো বৰষুণ দিয়া নাই বুলি মই শুনি আছো কাৰোবাক কাৰোবাক তাৰে মানে ফোন চোন মানে কৰা হৈছে কথা বতৰা পতা হৈছে যে তেতিয়া সিহঁতে কৈছে কি নাই ইয়াতো দিয়া নাই তাত গৰম বোলে কছ আমাৰ এইবিলাক দেখোন বৰষুণ দেখোন দিিয়ে আছে দেখোন
আমাৰ আকৌ ৰাতিপুৱা দিছিল দুপৰীয়া অলপ দিলে। এতিয়াহে নাই
উ জানয়ে কি আমাৰ ইয় তোমাৰ কালি ৰাতি অতি গৰম হৈছিলে তাৰ পিছত আকৌ এতিয়া মানে হৈছে ব টো বেয়া হৈছে
উম
মমতল খাই পেলাই মই পেট নভৰিলে অ মই আৰু অ লগ খাবলে মন গৈছ দেখোন মোৰ
প্ৰাই হয়।
মইতো যে পেট নহ মতে ইমান ভাল লাগে কিব মানে খায়ে থাকিবানে মন যায় কি
চেম চেম
কো ছোৱালী মানুহোৰে কিয় জানে মমত ত ভাল পাই জান ইমান
ম'ম' খাই মানে বেলেগ এটা মানে ভাল লাগে আৰু কি ক'ম
ইফালে আকৌ নিজৰ কাৰণে বেয়া সেইটো
অ হেল্থৰ কাৰণে বেয়াই কিন্তু ভাল লাগে আৰু
উপায় নাই আৰু ভাল পোৱা আৰু আৰু মই ষ্টিম মমকে ভাল পাওঁ দেখোন
অ ফ্ৰাইড মমোজ ইমান ভাল নালাগে
অ ষ্টিম মম' বা তোমাৰ এনেকুৱা ম'ম'টো ভাল লাগে জানো তোমাৰ চিলি চিকেন মম'টো যে পটম চিলি চিকন এ প চ চচ দি পেলাইয়া চৰা চ চ চনকে দি পেলাই বনাই দিয়া যে সেইটো মোৰ মোৰ ভাল লাগে সেইটো
অ মোক জৰ তৰ দোকানৰ ময়ো ভাল নালাগে আমাৰ এইখিনতে দোকান এখন আছে সেইখনেৰে ভাল লাগে যে
উম এবাৰ জোল ম'ম' খাবলৈ মজত কেনেকুৱা হয় বা তুমি খাইছা নেকি
নাই নাই নাই খোৱা
উম জ মোৰ দাম হয় বোলে
অ
তোমাৰ কিমান হ'ব মই তেনেোকক কোনবাই মোক কৈছিলেন আঠ পিছতে এশ বিশ টকা
অ তোমাৰ এ ম'মৰ দাম কিমান হৈ হৈছে
আমাৰ ইয়াত মমৰ দাম তোমাৰ হাফ প্লেট তোমাৰ সত্তৰ টকা
হাফ প্লেট সোতৰ
অ
কিমান পিচ থাকে।
উ তোমাৰ কি চ্ব পিচ থাকে
আহ আমাৰ ইয়াত ফুল প্লেট ষাঠি টকা
আহ এ এইফিে মানে টাউনবোৰত অলপ বেছিয়ে হৈ যায়গৈ না আৰু
অ
এ গাওৰনেকে মই যে মই মই সেইদিনাখন ঘৰতো ম'ম' বনাইছিলো সেইদিনাখন তোমাৰ আটাইেদি মই ম'ম' বনাইছো ঘৰত কি চব্জি তবজি একো নে পটককে খাবলে মন গৈছে মানে খাম মানে খামেই তাৰ পিছত ওচৰ দোকান খন লে গ'ল ন চয়াইবিন বিচাৰি পেলায় তাৰপাছত দো দোকানখন বন্ধ মই পাপাই কৈছে কি কলে যাওঁ পি দোকান যা তাৰপছত কৈছে দোকান বনাই এই হ'লে আৰু তাৰ পিছ কি কৰো কি কৰো কি কৰো তাৰপিছত মায়ে মে আটা মাৰি থোৱা আছে আটাই দটো বনাই দিম ত চয়াবিনটো হোৱাতে বেছি ভাল লাগিলে যিহেতু চব্জিটোত ঠাণ্ডা দিনত চব্জি এইবোৰ কবি চবি গাজ চজ যোগাৰ কৰিবলে ভাল হয় গৰম দিনত দিগদাৰ নহয় জানো নাপ পায় তেনেকে দিবলে তাৰপিছত কবি চবি নাছিলে তাৰ পছ মই কি কৰিলো এনেকে চালো ফ্ৰিজটো খুলি পেলাই তাত দেখিলো বিদ আছে বিদত এটা কাটি দিলো গাজৰ দেখিলো দুটা আ গাজৰ দুটা কাটিলো তাৰ পিছত পিয়াঁজ আদা নহৰু সেয়কে কাটি পাই সেইটোৱ দিব নাই যে কিু ধুনীয়া হৈছে আকৌ চাটনি বনালো চাটনিটোও তোমাৰ মানে বিলাহী আৰু শুকান জলকীয়া আগতে বইল কৰি ললো তাৰপিছত বইল গঁৰা জলৰ তোম বিলাহী টো চাইডে চাইডে কাটি দিছো আৰু তাত বইল কৰা পিতেইটোৱে দিয়ে চাটনি বাইছো আৰু মানে বেলেগ একো দিবই ল লগা ন সেইটোতে আমছে চাটনি বনাইছো তাৰিছত তোমাৰ ততিয়া পিচিয়া হোৱাৰ পিছত তোমাৰ এইটো কেৰাহী তোমাৰ তেল দি পেল অলপ নিম দি আৰু অল চচ দি পেলাই তাৰ অলপ চেনি দি পাই তোমাৰ ইমান ধুনীয়া লাগিছে
উম আমিও বনাইছো হেল্ও সেইদিনা খন ভাল লাগিল অ লগৰ খিনি মিলি বনাইছিলো না
উ এ ভাল তোমাৰ জানা এগাল মানুহ হলে মানে তোমাৰ চাৰি পাঁচটা মানুহ হলে বনাবলৈ সহজ হয় আৰু সোনকাল হয় তোমাৰ এটা বা দুটা মানু ম'ম'টোৱে বহুত সময় খায়তো
বেছি টাইম লাগে
অ চেবি মানে তোমাৰ আকৌ সেইটো আছে বনিবলৈ আকৌ ভালকে তোমাৰ তেল চেল লগাব লাগিব আৰু আমাৰ ওচৰত তোম সেই ষ্টিমাৰ টো নাই নাম নহ'লে তো মই কি কৰো চচ আছে চচত তোমাৰ এইটো মানে এটা খৰাহী আছে আমাৰ আৰু ইস্তিলৰ নিচিনা কিবা ফু গুটা গোটা গোটা আছে আৰু অলপ অলপ তাৰপছত ত সেইটো তোম সেইটো ত ওপৰত দি দিওঁ পানী দি দিওঁ ন পানীতো তোমাৰ বাকি যি মানে ৰস চস থাকিলে চব্জি সেইটো দি দিওঁ আৰু ত সেইটো ত অলপে সেই ষ্টিমৰ ওপৰতে তেল লগাই পেল তাতেই ম'ম তাৰছত তাৰপ ম'ম' খিনি দি পেলাই তাৰ নখনন দি পেলাই সেয়া ভাপতে মই বনাওঁ
ময়ো সেয়াই আমাৰো চ্ৰীম নাই ন সয়া খৰাহ নিচিনা মানে তিলৰ আছে যে সূতা সূতা তাতে বনাও আৰু সেইদিনাখন চাটনিটো কিন্তু ভাল লাগিলে বাদামৰ চাটনি একে ম'মৰ লগত
উম আকৌ এদিন বনাই ৰবা এদিন মায়ে বনাইছিলে অ মই নাই বনাোৱা মায়ে বনাইছিলে মায়ে তোমাৰ এইটো কি কৰিলে ত কেক বনাইছিলে আৰু কেক বনাওত তোমৰ কি হ'ল তোমাৰ নিমখৰ ওপৰত মানে নিমখৰ ওপৰত মানে যোনটো আমাৰ এইবোৰ চচ তচ থোৱা এইটো যষ্টেণ্ডডাল থাকে যে এ পাকঘৰৰ সেই ষ্টেনডালৰ ওপৰত মানে কি গ সেইটো দি দিছে আৰু ত বাতি নিচিনা এটা বনাইছিলে আৰু ডাঙৰকৈ কিবা এটা আছিলে কি কেইপিছমান সৰু মানে চৰিয়া টাইট বুলি‌য়ে ক'ব পাৰা আৰু চৰিয়াও নহয় মানে গুলে আৰু আৰু সেইটো বস্তুতো তাত মানে দি পেলাই তলত মানে তোমাৰ এইটো দিছে নিমখ দিছে আৰু নিমখিনিৰ ওপৰত সেইখন ষ্টেণ্ডটো দিছে তাৰ ওপৰত সেই বাতিটো দিছে তাৰপিছত আমাৰ এখন তোমাৰ মানে অ ন িলৰ এখন মানে ঢাকন আছিলে তোমাৰ চিচাৰ নিচিনা ফুটা এটা হৈছে ভাতটো ওলাই আছে ধুনীয়া হৈছে কেকটো
এ মই এবাৰ আগতে মানে বহুত কেক বনোৱা চখ এটা থাকে ন মই বনা বনাবলে সেই কাৰণে মানে বটাৰ ৰেডিঅ' কৰি হা এতিয়াতো আম ত তেনেকে কেক চেক বনাবলৈ একো হেৰি নাই ন ত কেৰাহী পতি তান মই পানী দি পেলাই বহাই দিলো হা কেৰাহিও জ্বলিল কেকো জ্বলিল চব জ্বলিল মায়ে ঠিক গালি দিছে মোক ধুৱাব লগাই দিছে মই নোৱাৰিলো ধুব গালি পাছেই গালি পাৰি পাৰি মায়ে ধুইছে তেতিয়াৰ পৰা আৰু কেক চেক বনোৱাত সেইবিলাক নাই কৰা আৰু দেই
বনাৱা মোৰ পৰাত নহ'বা আকৌ গালি খোৱাটো নাই এই কেকো খোৱাত নাই গালিও খোৱাত নাই ন
এইবাৰতো মাৰিবহে আৰু বেলেগ কৰিলে
এই মানে দাগ বহি যায় যে এইবোৰ আৰু দাগবোৰ যোৱা মানে যোৱাব নোৱাৰে না সেইটো কাৰণেই।
মানে নাযায়ে আৰু কিছুমান।
অঁ সেইটো কাৰণেইটো।
উম।
ঠিকে আছে দিয়া।
উম উম দিয়া হ'ব ৰাখিছো বাই বাই।